হেল্ল'ও
অঁ কি কৰি আছা?
আছোঁ দিয়া তুমি?
ময়ো, আছো আৰু এনেই বহি আছো।
উম, ভাত চাত খালা নাই?
ভাত খালো দিয়া, তুমি খালা?
উম, নাই খোৱা নাই।
আটচ্ছা চাৰিটা, চাৰে চাৰিটা বাজেই দেখোন।
উম, খাম সন্ধিয়াকে।
অ'। ত', কি কৰা ত', পঢ়ি আছা নেকি কিবা‌কি
পঢ়ি আছো, পঢ়ি আছো এতিয়া।
অ'।
তুমি, মই ছেকেণ্ড ইয়াৰ।
হাই ছেকেন্ড্ৰী?
হয়।
অঁ, মই তোমাৰ পঢ়া শেষ কৰিলো বাৰু, মই এই প্ৰাইভেট স্কুল এটাত সোমাইছো। আৰু টিউচন কেইটামান কৰাও মানে
অ', অ'
এতিয়াতো কলেজ বন্ধ ন?
অঁহ।
কি এআ আৰ্টছত পঢ়ি আছা নে কি চাইন্সত? আৰ্টছত ন? কি কি লৈছা ছাবজেক্ট?
তোমাৰ মই এহ এ‌ তোমাৰ এ অসমীয়া, ইংলিছ আছেই
উম।
তাৰপিছত তোমাৰ লৈছো এইফালে স্বদেছ
উম।
তাৰপিছত এগ্ৰিকালছাৰ, ইডুকেছন আৰু চছিয়েলছ এ কি কয় পলিটিকেল চাইন্স।
প'ল চাইন্স ন', ঠিকেই আছে। স্বদেছ চাবজেক্ট টো নতুন আহিছে নেকি? আমি পোৱা নাই কিন্তু।
আহিছে, অঁহ। তোমাৰ দুই বছৰমান হ'লতো।
ঠিক আছে তোমাৰ অ পিছত কোনটো বেছি ভাল লগা ছাবজেক্ট
ছাবজেক্টটো ক'বলৈ গ'লে অসমীয়া আৰু ইংলি অসমীয়া আৰু তোমাৰ এগ্ৰিকালচাৰ।
অ'
উ
মানে গ্ৰেজুৱেচন যদি কৰা মেজৰ কিহত ল'বা বুলি ভাবিছা নে চিম্পল কৰ্চ কৰিবি
নাই তোমাৰ মই তোমাৰ গুৱাহাটী হেৰিত যাম বুলি ভাবিছো।
গুৱাহাটীত যাবা ন স্পৰ্টত যাবা অ আচ্ছা আচ্ছা আচ্ছা। তাতে পাৰ্চেণ্টিচ লাগে না হায়াৰ ছেকেণ্ডডাৰীত
অ' অ
লাগে ন। মোটামুটি কিমান মান লাগে
তোমাৰ ছিক্সটি আপ মান লাগে।
ছিক্সটি আপ এণ্ট্ৰেন্স হয় নেকি তাতে
অ, এটা পৰীক্ষা দিব লাগে আৰু
পৰীক্ষা দিব লাগে ন
উম।
চিলেকচন হলে পিছত অ তোমাৰ গভমেণ্ট নে প্ৰাইভেট
মই গৱমেণ্ট দেই এইটো।
এই গুৱাহাটীৰ স্পৰ্ট চেণ্টাৰটো
উম
গভমেণ্ট ন
উম
অ তেতিয়াহ'লে তোমাৰ হোষ্টেল হোষ্টেল ফেচেলিটি আছেটো
অ
আচ্ছা তোমাৰ দাদা তাতে কৰ্চ কৰি আছে নেকি
অ' তুমিয়ে সেই কথা পাতিব কৈছিলে যে।
অ' কৈছিলা তুমি। দাদা আছে অলৰেডি তাতে ন আচ্ছা আচ্ছা আচ্ছা। ঠিকে আছে দাদা আছে যদি দাদা তাতে থকা কিমান দিন হ'ল মোটামুটি
তোমাৰ হ'ল পাঁচ ছয় বছৰ মান।
তাৰ কৰ্চ কমপ্লিট হৈ গ'ল কিমান বছৰৰ কৰ্চ থাকে এইটো
এইটো তোমাৰ সেইটো গ'ম নাপাও নহয় মানে কি দাদাহে জানিব সেইবিলাক।
অ' পাঁচ ছয় বছৰ হৈ গৈছে যদি তো তাৰ কৰ্চ চাগে কমপ্লিট হৈয়ে গ'ল কেতিয়াবাই।
স্কলাৰচিপ পাই নেকি?
স্কলাৰচিপো পায় অ
পায় ন
অ'
অ তোমাৰ কিবা হেৰি আছে নেকি এই ইউটোউৱ ইউটোউব চেনেল আছে নেকি তোমাৰ কিবা
মোৰ ইউটিউব চেনেল নাই।
অঁ ভিডিঅ' চি ডিঅ' বনোৱা নেকি? ফেচবুক আছে?
ফেচবুক তোমাৰ ফেচবুক নচলাওঁ এ মই।
অ' আচ্ছা।
ফেচবুক চলাব নিদিয়ে ঘৰৰ পৰা।
অহ' মোৰ মানে এটা ইউটিউব চেনেল আছিলে, কিন্তু বহুত দিন হ'ল মই ভিডিঅ' বনাবই পৰা নাই।
অ' কিমান ছাচক্ৰাইবাৰ।
ছাবস্ক্ৰাইবাৰ তোমাৰ মাত্ৰ ওৱান ফিফটি টু হে।
অ'
মই মানে কেইটা চৈধ্যটা নে কেইটা সৰু সৰু মানে ভিডিঅ' বনাইছিলোঁ কেইটামান ৰিলচ আৰু সেইটো মানে এ আই ডি বনাইছিলোঁ মানে
অ
তাৰপিছত মোৰ মোবাইলটো মানে পৰি কিনে মানে বেয়া হৈ থাকিলে হেং মাৰে এতিয়া মানে ভিডিঅ' বনাব নোৱাৰো
অহ
আৰু ভিডিঅ' শ্বুট কৰিব নোৱাৰো মানে মোৰ মোবাইলৰ বেক কেমেৰা মানে ভাঙি গ'ল
অহ
এতিয়া মই ভিডিঅ'ও বনাব নোৱাৰো বেলেগ নিজে এ আই ভি বনাব গ'লে মানে হেং মাৰি থাকে মোবাইলটো কাম নহয়
উম উম
অসুবিধা হৈ গল মোৰ মোতা মোতি
তোমাৰ মই মানে এনেকে নকৰো তোমাৰ লগৰ এটা হেৰি আছে কি কয় হেৰি আছে কি কয় এইটো তোমাৰ ইউটিউব চেনেল আছে লগৰ এটাৰ
অ
এই লগৰ দুটাত হে মই কিবা তাক অকমান আইডিয়া চাইডিয়া দি দিও আৰু কিবা ৰিল চিল এই বিলাকত কি আছিলে গান চান এ কি কয় তোৰ হেইট বনোৱা এ আইত বনোৱা গান
আচ্ছা আচ্ছা অ এ আইত তো তোমাৰ এ কিবা মিউজিকৰ নলেজ আছে নেকি
মিউজিকৰ ইমান এটা নাই
গান চান গোৱা নেকি
গান চান নাগাওঁ মই
বিহু
স মাৰো সেইটো মাৰো অ
অ আৰ্টিষ্ট মানুহ দেেই
উ
নাই ঠিকে আছে সেইটো জানিব লাগে
এ
মানে বস্তুটো তোমাৰ এনেকোৱা আৰু টো এটা আমাৰ অসমৰ এটা সংস্কৃতি নহয় জানো? সেইটো তুমি যদি অলপ চলপ তুমি জানা তোমাৰ ধৰা ভৱিষ্য তে তুমি নেক্সট জেনেৰেচনো তুমি অলপ চলপ শিকাব পাৰা বা বা সিহঁতৰ মানে সেইটো অলপ লাডত থাকিবতো সিহঁতে অলপ আ গ্ৰহ হ'ব তেতিয়া মানে অলপ গাইড কৰিলে ভালকে
তোমাৰ মই গায়কৰ লগতো বজাইছো
কাৰ লগত
গায়ক কি হয় কি কয় এইটো ইমান হেৰি নহয় আৰু তোমাৰ পা হেৰি হয়
মানে লোকেল
অ অ লোকেল
এ বিহু ফাংচন কৰে যে
অ
ফাংচন কৰি পাইছা ন
অ ভাংচন কৰি আহিলোআহিবো।
ফাংচনত যদি বজাব পাৰিছা তুমি মোটামুটি ভালে শিকিছা দিয়া।
উ এই ইমান এটা নোৱাৰো আৰু।
এ ফাংচনত তুমি গায়কৰ লগত বজাইছা এইটো বহুত এইটো মানে বহুত ক'বলৈ গ'লে নৰ্মেল মানুহ আছে বহুত। মানে মিউজিক তোমাৰ মোৰ বহুত ভাল লাগে মোৰো মিউজিকত বহুত টো আছে কিন্তু মই শিকিব নোৱাৰিলো।
অ
তাৰপিছত মানে মই শিকা আৰম্ভ কৰিছিলো এক বছৰ মান আগত।
অ
ছয়মাহ মান শিকিলো।
অ
তাৰপিছত মানে এটা অসুবিধা হৈ গ'ল এক্সিডেণ্ট এটা হৈ গ'ল মানে তাৰপিছত তামানে পইছা পাতি টানা টানি হৈ গল পিছত আৰু মানে সেইতা বাদ দিলো
অ অ তই তোমাৰ শিকাতো মানে নিজে শিকি ছিলা নে ঘৰত কিবা কৰ্চৰ হেৰি লগত
মই মানে মিউজিক কলেজত এডমিশন লৈছিলো কৰ্চ লৈছিলো। ভোকেলৰ লৈছিলো তোমাৰ চাৰি বছৰৰ মানে এইটো অ হেৰি বুলি কয় ভাৱ সংগীত বুলি কয়। মানে ভোকেল ভাপ সংগীত লৈছিলো মানে। চাৰি বছৰ চাৰি বছৰৰ কৰ্চটো লৈছিলো ভাৱ সংগীত।
অ অ
ভোকেল মানে
অ অ
আৰু তোমাৰ লগতে মানে গিটাৰ লৈছিলো
উ
অ
ছয় মাহ ছয়মাহ মান মানে শিকিলোঁ, পিছত আৰু যোৱা নহ'ল।
অ', অ'। দপুৰ দ, তোমাৰ মই সৰুৰ পৰাই বজাওঁ।
সৰুৰ পৰাই ন'?
অ'।
অ' তোমালোকৰ ঘৰত মানে কোনোবাই বজাইছিলে আগতে?
আমাৰ ঘৰত মানে তোমাৰ দাদাজন বজাইছিলে।
যিজন গুৱাহাটী আছে?
অ'।
অ'। সৰুৰ পৰাই শিকিব লাগে এইবিলাক নহ'লে কাম নাই। মই দেখিলোঁ বয়স হৈ শিকিবলৈ মানে, বহুত বয়স হৈ শিকিবলৈ গ'লে মানে কি হয় ডাঙৰ হয় আৰু। সময়টো, সময় দিব লাগে বহুত মানে।
অ'।
আৰু সৰুৰ পৰা শিকিলে মানে সময়টো বহুত পোৱা যায় না।
উম, তোমাৰ তোমাৰ শুনি থাকিলে, সৰুৰ পৰা যদি শুনি থাকা শুনি থকা নয় চেঞৰখিনি তোমাৰ একদম মুখত স্ত হৈ যায় না তেতিয়া বজাব
অ' আৰু মানে সৰু কম বয়সত মানে মনত বেছি থাকে।
অ'।
বয়স মানুহৰ বাঢ়ি যিমান গৈ থাকিব ইমান মানে মনত বেছি নাৰাখে মানে আৰু ৰাখিবও নোৱাৰে বস্তুখিনি। যি বস্তুটো আমি যিমান বাহিৰৰ পৰা একেবাৰে, ইমান ভাল লাগে নহয় শুনি।
হয়।
তুমিতো জানা তুমি দুৰ্বল হৈ আছা। কিমান চোৱা, শিকিবলৈ কিমান সময় লাগিছে।
হয়।
পাৰফেক্ট হ'বলৈ কিমান সময় লাগে ন'।
হুম।
তোমাৰ মোৰ মানে এই তাল যে এটা বস্তু আছে তাল
অ', অ'।
তালটোত মানে গৈ গণ্ডগোল লাগি যায় মোৰ।
তালটো গণ্ডগোল লাগে?
অ'।
তালটো তোমাৰ তালটোতো ওচৰ, সহজে আছে।
মানে মই কি হ'ল তালৰ যেতিয়া ক্লাছ হৈছিলে
অ'।
তেতিয়া মানে মই নগ'লো ভালকে।
অ'।
ফাং ফুং হৈ গ'ল মোৰ, যোৱাটো মানে ৰেগুলাৰ নহ'ল তাৰ পিছত মানে মোৰ ইমান উলটা পুলটা লাগিলে। পিছততো মই বাদে দিলোঁ। এতিয়া মানে এই বস্তুটো আধাতে থাকি গ'ল।
অ'। তোমাৰ তালটোতো ঢোলৰ লগত মিলাই কেনে বজালেই হ'ল। মানে ঢোলৰ চেউটোত চেউটোত তোমাৰ ঢোলৰ ঢোলৰ যেনেকা চেও থাকে।
অঁ।
তালৰো তাল দোলৰ লগত মিলাই কেনে বজাল হ'ল মানে তোমাৰ। চেৱতো মোসস্তা লাগে আৰু।
অ ঢোলৰ তালতটো বেলেগ আৰু তাবলাৰ তালতটো বেলেগ হয় ন।
অ অ।
আমাৰতো ধৰা তাতে তবলাৰ যিটো তাল থাকে সেইটো দিছিলে মানে।
অ।
তালো অলপ বেলেগ আকৌ আমাৰ এই নামঘৰত যে ঢোল খোল বজাই এইবিলাকত। তালটো আকৌ বেলেগ।
অ। ক্ৰেম, ড্ৰিম।
ঠিক আছে বাৰু ৰাখিছো ন। অ পিছত কথা কত পাতিম বাৰু আকৌ।
কি? কিমান দিন নক থাকিব এতিয়ালৈকে হৰি।